হেল্ল', শুনিছানে?
উম।
কি কৰিছ?
এ একো নাই কোৱা এক মিনিট ৰহ দেই।
অ',।
ক
খবৰ ভালনে?
ভাল তোৰ, ডিঙি একদম চে চেৰা আছে থাকিবয়ে পৰা নাই পানী লাগিব চাগে।
অ', কেলে, কিবা ঠাণ্ডা পানী খাইছিলে নেকি নে বৰষুণত তিতিলি?
বৰষুণত তিতিলোঁ পানী চেঞ্জ হ'ল।
কেতিয়া?
ফুৰিবলৈ গৈছিলো আকৌ।
হেল্ল'
হেল্ল' হেল্ল'
হেল্ল'
হেল্ল'
শুনিছ নে?
শুনিছো।
হেল্ল'
নেটৱৰ্ক নাই নেকি বাৰু তোৰ ভাগৰ?
আছে দেখোন।
নেটৱৰ্ক নাই নেকি?
আছে। হেল্ল'
তোৰ নেটৱৰ্ক নাই নেকি অ, নেটৱৰ্ক নাই নেকি? অ, এতিয়া শুনিছো অথনি শুনা নাছিলো আকৌ।
অ',
অ, তাৰপা খবৰ ভাল?
উম, ভালেই।
অ।
অ',
তাৰপা হেৰি আমাৰ এইফালে নাহ নেকি?
যাব লাগিব।
কেতিয়া আহিবি?
যাব লাগিব যাম আৰু
কেতিয়া আহিবি?
ফুৰিব ফুৰিবলে গৈছিলো একদম এতিয়া মাত চাত ভাগি আদায় হৈ গৈছে উম।
কত ফুৰিবলৈ গৈ?
গুৱাহাটীলৈ গৈছিলোঁ আকৌ।
অ, কাৰোবাৰ ঘৰলে নে নে কিবা জেগা চাবলে?
জেগা চাবলৈ কামাখ্যা মন্দিৰলে গ'লো।
অ, অ, কামাখ্যা মন্দিৰটো ভাল হয় আৰু ন'
উম, তাৰপা তাতে থাকিলো মানে আৰু গৈছিলে ছোৱালী অকলে যোৱা নাই বা বা দুজনী গৈছিলে তিনিজনী তাৰপা ভন্টি এজনী মই।
অ, অ, অ, লেডিজ টিম মানে ন'?
উম। তাৰপা আমি থাকিলো যেনিবা ৰুমত নহয় এই বা এজনী ভাগৰ ককায়েকৰ ঘৰত থাকিল লাকিলো মানে পানী চেঞ্জ হ'ল আৰু আমাৰ বৰষুণে পালে। একদম তিতিলোঁ সেইকাৰণে ডিঙি চে চেৰাই আছে পানীকণো গিলিব পৰা নাই মই।
কিবা টেবলেট এটা খাই দিলে হ'ল।
পানীটো চেঞ্জ হৈ গ'ল যে আৰু তিতিলোঁ বৰষুণত।
অ।
সেইকাৰণে
এদিন ৰ'দ দিছে সেইটো কাৰণে বেমাৰ হৈছে আকৌ
উ
শুনিছ ৰ'দ দিিয় সেইকাৰণে বেমাৰ হৈছে খোৱা বোৱা মানে আমি হেৰি এফালে আহিছো আহি মেলি ধাত বনাই আছে খাম আৰু
আহ কিহে
ভাত হেৰি লগৰ জনী মানে আজি মংগলবাৰ তাই মাছ মাংস নাখায় সেইকাৰণে ঘৰৰ পৰা
উ
তাপা
পনৰে উ
পনীৰ বিলাহী আলু কে মাচ
উ
কিবা হুলস্থুল ভাই আছে মানে
অঁ বিয়াত নে
নাই উ অ চাই থো অ তাপা ভাত পানী খালেই ভাত পানী খালে
ভাত ৰাতিপুৱাই খালো ৰাতিপুৱাই খালো আবেলি নাখোৱা ৰাতিপুৱাই খালো বোলো আবেলি নাখোৱা
অ অ সহে খালি
ভাত এই কালি মাংস আছিলে খালি মাংস তাৰপৰা দালি কুন্দুলি ভাজি
উম অ তাৰপা মাহত আছে নে নে কেনিবা গ'ল
মাহত নাই দোকানলৈ গ'ল
অ দোকান কাৰ তহঁতৰ ঘৰৰ নিজৰ নে
নিজৰ আহ মাও যায় মানে।
এইটো কাম।
হা হোটেল আছে হোটেল। ক ক কোৱা? হেল্ল'।
কি দোকান? কাৰিকৰ হয় নে কাৰিকৰ হয় নে।
অ', ঘৰৰ।
হেল্ল'।
শুনিছনে?
হেল্ল'।
অ', কাৰিকৰ বোলো ঘৰৰে নেলে বেলেগৰ, বেলেগৰ?
ঘৰৰ, ঘৰৰ, ঘৰৰ, ঘৰৰ।
অ', অ'। তাপা বাকী?
কিহে খাই গ'লি?
ভাল আৰু ন ভাত আামাৰ হেৰি আছিলে। কালি আমাৰো সেই মাংস এ তাৰপা ৰাতিপুৱা মানেমি ট্ৰেইনতে আহিলো আমাৰ তাত আঠটা বজাত টে প আহি টিপলিঙত।
অ'।
সেই তাই ষ্টেচনতে উঠিলো উঠি মেলি আহিলো তাৰই চাৰে বাৰটা মানত পালোহি আৰু।
আহ ট্ৰেইনত গৈছ?
তাৰপা আহি চাহ অকমান ভুক লাগ ৰাতিপুৱা ট্ৰেইনত আহিছোঁ। আমাৰতি মই মানে বিশেষকে গা ধব নোৱাৰো গাড়ীত। প্ৰব্লেম হয়।
উম। সেইটো মানে কথা।
ভাক ভাইমি হয়।
উম।
বাকী খবৰ?
নেটক নাই নেকি ভালকে শুনা নাই। হেল্ল'।
অ', বাকী ঘৰত এতিয়া কোন আছে?
ঘৰে খুৰী আছে খুৰী। তাৰপৰা বৌবৌ। তাৰপা বৌ আহিছে চাহ বনাইছে।
চাহ বনাই আনিছে খাবলৈ আমাৰ হতে। কাৰেণ্ট নাই যে আজি খুৰীয়য়ে বনাই আনিছে। আমাৰ গেছ এটাই হ'ল।
অ'।
খুৰী বনাই আনিছে ঘৰতে সিহ কাৰেণ্ট নাই মানে এতিয়া।
মানে অ', অ', গৰমত গেছ নাথাকিলে বহুত প্ৰব্লেম। জই ওচৰত বনাবলে মন নাযায়।
উম খুৰীয়ে বনাই।
উম
শিৱ কৃষ্ণ ঘৰিয়ে বনাই আনিছে এতিয়া
অ অ কিহে চাহৰ লগত কি আছে
মোৰ বিস্কুট ভুজিয়া
উ তাৰাপা বাকী খবৰ ভাল আৰু
ভালে আৰু
উম উম
লগৰজনে কি কৰিছে
লগৰজনীয়ে ভাত বনাইছে মই পাচলি চাচলি কুটি দিলো ত মানে আলু বিলাহী এই বিলাক কাটি দিলো তাৰপা হেৰি চাই বনাইছে
ক্ষেতি উঠিলে নে
খেতি আমাৰ নাওঠা খেতি আমাৰ আছে আৰু দুবিঘ মান আছে মানে পানী নাছিলে মাজতেকাৰণে ৰৈ দিবলগীয়া হৈছিলে
অঁ
সেইকাৰণে তহততেই খেতি কৰে নে
খেতি নকৰে।
অ, অ, এ আধি দিয়ে।
অ। আৰু, দোকানখনৰ পৰা সময়ো নেপায় যে, মাও যায়, দেউতাও যায়।
উম।
সেইকাৰণে।
অ, অ, দুইজন থাকে নি তাত।
উম।
হম।
অ, অকলে চলাব নোৱাৰে যে।
উম, উম।
তাৰপা, এতিয়া তই পঢ়ি আছ নে, নে কিবা কৰি আছ?
মই এতিয়া পঢ়ি আছো।
অ, অ, কি পঢ়ি আছ?
বি এ থাৰ্ড চেম।
অ, অ, মেজৰ।
মেজৰ ফিলাচফি।
অ, অ, ক'ত পঢ়িছ?
মাধৱদেৱতে, এতিয়া ডিচষ্টেঞ্চ কৰিম, মানে।
অ, অ।
তই কিবা কৰি আছ নে, কি তাত?
মই এনেই ফুৰিব আহিছো।
অ।
লগৰ এজনী ঘৰলে, মানে তাই ৰুমত থাকে। সে ফুৰিবলৈ আহিছো, একো কৰা নাই। পঢ়ি-শুনি হ'ল, আৰু এতিয়া একো এটা পোৱা নাই।
অ।
তাৰপা, আমাৰ এইফালে গ'লে, সোমাবি আমাৰ ঘৰত।
বহুত দূৰ যে, সোমাই যাবলৈ দিগদাৰ হয়।
উম, একো নাই। এদিন থকাকে গুচি যাবি। এতিয়া বন্ধটো আছে চাগে, কলেজ? কলেজ বন্ধ থাক
কেতিয়াবা, কেতিয়াবা গ'লে, কেতিয়াবা গ'লেনো থাকিয়েই দিওঁ আৰু নাহো।
অহ', অহ'।
তহঁতৰ ভণ্টিয়ে আহিব নিদিয়ে আকৌ।
অহ, ভণ্টিয়ে ৰখায়। বাকী মই ঘৰলে গ'লে, বেছি থকা নহয় যে। ইয়াতে থাকি পঢ়ি আছোঁ যে।
অহ।
পঢ়িও আছোঁ, মানে কিবা এটা সৰু-সুৰাকে।
উম।
অহ, এই ইয়াতে আৰু। বাকী, ভাত-পানী এতিয়া কিহে খাবি?
ভাত-পানী আছে, দালি-ভাজি আছে। সেয়াই খাই দিম আৰু।
অহ', অহ' গৰমত এইবোৰ
ইমান গৰমত এতিয়া ভাত খাবলৈ একো মনে যোৱা নাই, ইমান গৰমত খাইছোহে অলপ আগত। খোৱা চাগৈ নহ'বই চাহ খাইছোঁ এতিয়া।
অহ, মানে ন'। সেফালে।
পুৰা গৰম আজি।
আমিও একদম আহি মেলি গা-পা ধুলো কাপোৰ ধুলো। তাৰপা ধুই মেলি এয়া ভাত কেইটামান খাম আৰু তাৰ তাৰপা অকণমান দেৰি ৰেষ্ট ল'ম আৰু তাৰাপা অকমান দেৰিকে ওলাই যাম। সেয়াই।
গুৱাহাটীত একদম পুৰা বৰষুণ।
অহ।
পুৰা বৰষত হৈছে একদম। আমি কামাখ্যালে গলোঁ। তাৰ পৰা আহোতে মানে পুৰা তিতি লোৱা আৰু গাড়ী যাব নোৱাৰে আকৌ।
উম, গাড়ী ভাড়া কৰি নিছিলি নে, নে কি?
ভাড়া অহ, উবেৰ। যাওঁতে আহোতে তেনেকেই প্ৰথম মন্দিৰলৈ তালৈ যাওঁতে বাছত গ'লো আমি। তাৰপা আহোতে তেনেকে আমি গাড়ীত আহিলোঁ মানে পুৰা বৰষুণে পালে ৰাস্তাত। পুৰা তিতিলো মানে, পুৰা তিতিলো আৰু।
উম', উম'। গুৱাহাটীত এনেও অলপতে বৰষুণ দিলে বহুত পানী হৈ যায় নহয়, বহুত পানী হোৱা নিচিনা অনুভৱ হৈ যায় মানে। বানপানী টাইপৰ হৈ যায়। অহ, কিন্তু আমাৰ এইফালে পানীতটো দিলে ইমান এটা পটক কেনে প্ৰভাৱ নপৰে কিন্তু সেইফালে মানে
মানুহৰ মানে ঘৰে-চৰে ঘৰতো সোমাইছে পানী পানীবোৰ।
উম, একে লগত